হয় শুনি আছা নে শুনি আছা? শুনি আছো শুনি আছো আহ অ আছিলো ৰ'বা ভাত পানী খাই পেলাই অলপমান চাহ খাইছিলো।
চাহ খালাই নেকি?
চাহ এই টোপনি টোপনি লাগে অলপ অলপ সেইকাৰণে। এ অলপমান চাহ খাই দিলো ৰ'বা।
মই চাহ কিন্তু দেৰিকে খাও তোমাৰ।
অ তোমালোকৰ সন্ধিয়া হয় না?
সন্ধিয়া মই আৰু মই ৰাতিপুৱা চাহ নাখাওৱে তেনেকে।
অ ৰাতিপুৱা মোৰো খোৱা নাযায় লাল চাহ একাপ খাই যাওঁ
আৰু মই গধূলিও সেই খালে একাপ খাও কেতিয়াবা বাহিৰত খাওঁ।
হয়।
তেনেকে খাওঁ আৰু। বেলেগে আৰু তোমাৰ সেনেকুৱা হেৰি নাই চাহৰ ইমান হেৰি নাই মোৰ ৰাপ নাই
অ অ অ ঠিকে মই মানে খাই দিলো আৰু এই টোপনি টোপনি বেছি
অঁ মই খাম বাৰু তোমাৰ পাঁচটা এতিয়া তোমাৰ চাৰিটা বাজিল পাঁচটা ছয়টা মানত মই গা ধুবা যাম তোমাৰ
অ গৰম গৰমৰ কাৰণে
গৰমৰ কাৰণে এবাৰ গা ধুই দিম ধুই কেনে তোমাৰ আৰু তাৰপিছত চাহ খাম।
অহ। উম উম, বৰ বাহিৰত ওলাই যোৱা নহয় তমি?
অঁ গধূলি যাওঁৱেই একপাক একপাক।
অ।
তোমালোকতো নাহা তেনেকে?
নাই নাই যোৱা যায় দিয়া আমাৰো এনেই এক পাক ফুৰি আহো। এ লগ বন্ধু কেতিয়াবা থাকিলে যাওঁ নাথাকিলে বাৰু কামে কাজে ব্যস্ত হৈ থাকিলে আৰু এই সময়ো নাপায়
অঁ আৰু তোমালোকৰ তাত সেনেকুৱা লগো নাপায় ন?
অ চবে নিজৰ কামে কাজে যাই থাকে।
অঁ আমাৰ ইয়াত কিন্তু লগ পাই তেনেকে।
আগতে মানে দুবছৰ আগতে মানে আমি খেলিবলৈ গৈছিলো, পাঁচটাৰ পৰা আৰম্ভ কৰিছিলো গৰমৰ দিনত ফুটবল।
অঁ।
ভাল ফিল্ড এখন আছে এই পাঁচ তাৰ পৰা আৰম্ভ কৰি চাৰে ছয়টা মানলৈ খেলিছিলোঁ আন্ধাৰ নোহোলৈকে খেলিছিলোঁ আৰু খেলিছিলোঁ।
তেতিয়া এতিয়া লগ সেইবিলাক ল'ৰা কি হ'ল?
এতিয়া সেইবিলাক ল'ৰা মানে কিছুমান চাকৰিতো সোমাল, আৰু কিছুমানে পঢ়িও আছে।
অ', অ'।
কেতিয়াবা মানে এই দেওবাৰে দেওবাৰে আমি একেলগে লগ হওঁ কিন্তু একেলগে লগ হৈ আমি খেলোঁ ফুটবল এখন খেলা এখন অ', ফুটবল, ক্ৰিকেট কিবা কিবি পাই দিলে।
অ', এনেই চলিম হয়, এতিয়া লাগ পোৱা নাই।
অ', কেতিয়াবা কেতিয়াবা লগ পাওঁ। মানে কিছুমান দূৰতো যায় পঢ়িবৰ কাৰণে বা কিছুমানে এজন লগ পাইছিলোঁ এইদিনা যোৰহাট গৈছে।
অ'।
যোৰহাট যায় কিছুমান শিলচৰ যায় তেনেকে যায় থাকে আৰু মানে ডাঙৰ হোৱাৰ লগে, লগে এই বন্ধুবিলাক‌ এই নিজৰ, নিজৰ কামৰ মাজত
অ', অ', মানে তোমাৰ হেৰি হৈ যায় আৰু, আৰু তোমাৰ তেনেকে বাহিৰ যোৱাৰ পিছত আৰু ফোনো নকৰে বহুতে পাহৰি যায়।
টো হয়, কিন্তু।
অ', আমাৰো তেনেকেই আমাৰো তেনেকে তোমাৰ লগবিলাক মানে তেনেকে তোমাৰ হেৰি নাই। লগেই নেপাওঁ তেনেকেই এ, চাকৰি তাকৰি চাকৰি তাকৰি হ'লে আৰু পাহৰি যায়, দেখোন আজি
অহ, অ', কিছুমানতো এনেকুৱাও আছে পাহৰিও যায়। মাত নিদিয়েও ভালকে
মাত মানে তোমাৰ মই নিজে প্ৰমাণ পালোঁ মোৰে এটা লগৰ হৈছিল মানে তোমাৰ আগতে মানে ইমান ফোন কৰে দিনটোত তিনি চাৰিবাৰ ফোন কৰিব। এ, আ, আ, ফুৰিব যাওঁ, ফুৰিব যাওঁ আ, তাত তাত যাওঁ। এ কৰ'বাত কিবা প্ৰগ্ৰেম হ'লে মানে ফোন কৰি থাক এই চাকৰি চাকৰি যি নামে পালে আৰু মানে তোমাৰ এতিয়া তেনেকে হেৰি নকৰে মানে।
অ', মানে বেছি গুৰুত্ব নিদিয়ে আৰু।
গুৰুত্ব মানে আৰু আৰু চাকৰি পোৱাৰ পিছত ভাব মানে পইচা পাতি খৰচ কৰিব লাগব ইহঁতৰতো চাকৰি বাকৰি নাই।
অ', এইটো হয়, কিন্তু খোৱাব লাগিব কিবা কিবি।
কিবা কিনি আগতে মানে এতিয়া পইচা নাই বুলি কৈছিল মিলা মিলিকে খাইছিলোঁ।
অ', অ'।
এতিয়া আৰু ভাবেই আৰু উম। পাৰ্টি দিব লাগব তোমাৰ কিবা কৰিব তোমাৰ দিয়ে কিন্তু নি-নিদিয়ে বুলি নিদিয়ে বুলিও নকওঁ, মানে দিয়ে কিন্তু মানে হ'লেও মানে আগত থাকি কমিছে আৰু।
অ', আগতকে কমিছে কিন্তু হয়, ঠিকেই।
মানে ব্যস্ততাৰ কাৰণেও হ'ব পাৰে।
উম, এইটো আজিকালি মানে ই কিছুমানে এনেকুৱা কামত সোমাই মানে এই প্ৰাইভেত কোম্পানী বিলাকত সোমাই মানে বহুত মানে তেওঁলোকক সেই কৰে আৰু। মানে বহুত কাম দি দিয়ে তেওঁলোকক।
অ', প্ৰাইভেত বিলাকেইতো বাৰু প্ৰাইভেত বিলাক বাৰো তোমাৰ হেৰি দিয়াচোন ন, সিহঁতে টাইম মানে। তেনেকে দিবও নোৱাৰে কাৰণ সিহঁতৰ ৰাতিপুৱা যায় ৰাতিলৈকে কাম কৰে।
অ, মোৰ এইজন লগে ক'লে মানে এই অনলাইন শ্বপিং এপ থাকে যে।
অ', অ'।
তাতে এই কিবা অফিচত মানে কাম কৰিবা নেকি, মোক সুধিলে মই ক'লো আৰু মই মানে কিমান সময় দিব লাগিব। আ, মানে হে কি কলে? মানে এই সাতটাৰ পৰাই যাব লাগিব। সাতটাতে পাবই লাগিব তাতে। সাতটাত গৈ পাব লাগিব। অফিচ হয়, হয়, এই ফ্লিপকাৰ্টসমূহ থাকে যে।
অ
ফ্লিপকাৰ্টত সাতটাতে যাব লাগিব, সাতটাত গৈ পেলাই লে তাত আঠ ন ঘণ্টা, দহ ঘণ্টা মানে ডিউটি কৰিবই লাগিব।
উ, দচ ঘন্ণ্টা ডউটি কৰিব লাগি।
আৰু দিবওনো কিমান পোন্ধৰ, ষোল্ল মান দিব।
অ', অ'। বেছি এনে, এনে, বেছি নিদিয়ে নহয়।
এইবিলাক সেনেকুৱাই মানে বহুত কষ্ট কৰা।
ফ্লিপকাৰ্ট তৰ তোমাৰ হেৰি কাম দিছে নে, তোমাৰ এইবিলাক স্কেন কৰে নাই বা ডাটা এন্ট্ৰি কাম দিছে নেকি।
ডাটা এণ্ট্ৰি, ডেটা এণ্ট্ৰি।
অ, এ, মোকো মাজতে কৈছিল এটা লগৰ ল'ৰা মানে। এটা, এটা স্কেনাৰ দিছিল ডাটা এন্ট্ৰি মই কৈছো, এ, মই নকৰো আৰু এতিয়া।
অ, এ, ৰাতিপুৱা হ'লে দিগদাৰ।
অ, আৰু তোমাৰ সেইবিলাকত সোমালে তোমাৰ আৰু ওলাই আহিব নোৱাৰা আৰু।
উম, সেইটো হয় কিন্তু বেছি হ'ল।
সেইকাৰণে মাথা মাৰিব নোৱাৰা আৰু।
নাই, নাই, তাকে, তোক, তুমি কিবা চাকৰিৰ কাৰণে কিবা, কিবি পঢ়ি আছা নে?
পঢ়ি আছো ৰ'বা। এতিয়া কি হব পঢ়ি একো দেখোন নহয়।
হয়, হয়, সেইটো হয়, কিন্তু মানে আমাৰ জেনেৰেল মানুহৰ কাৰণে অলপ উঠোৱাটো টান।
অহ। মানে বহুত তেনেকুৱাই। মানে তোমাৰ এ, বহুত এতিয়া টান হৈ গৈছে, এইবিলাক কোৱা?
সেইটোয়েতো এনে কি বোৰ্ত
এইবিলাক আৰু তোমাৰ গভমেন্ট যিকোনো নহক আৰু। চৰকাৰী, চাকৰি মানে ষ্টেটৰ যিকিনো আৰু মানে তোমাৰ চবতে দিবা পাৰি আৰু।
অ, সৰু একে দিয়া।
কি কৈছে?
মোৰো একে বাৰু সেনেকেই মানে পঢ়ি থাকোঁ কেতিয়াবা কিতাপ অনা যায়। কিতাপ আনি পঢ়ি থাকো। কিন্তু এই আগৰ এ, এনেই মানে বেছি নহয়। এনেই কিছুমান বন্ধু আছে মোৰ।
কিতাপ কি পঢ়ি আছে, এতিয়া বৰ্তমান।
এই জিকেই সমূহ জেনেৰেলে চিট। তেনেকুৱাও সমূহ এই তেনেকুৱা মানে লগ বন্ধুবোৰ।
আছামিয়াৰ বুক খনো পঢ়িছোন।
আসাম আসামীয়া বোকখনো মাজে, মাজে আছে বাৰু, সেইখন মই আকৌ লগক দি পঠালো। মই মাজতো পঢ়িছিলো।
নতুনখনন ওলাইছে নে বা নাই দুহেজাৰ ছাব্বিশ চনত।
নাই, নাই, খবৰ পোৱা নাই কিন্তু, গম নাপাম ময়।
অঁ' অঁ' আৰু- আৰু তোমাৰ এখন আছে ভাল কিন্তু লুইচ লুইচ কিবা এনেকুৱা।
অঁ হয় নেকি?
উম' এহ মই পঢ়াই- নাই মানে এইকেইদিন পঢ়াই নাই ৰ'বা তেনেকে।
অ' এ বেছি কিতাপ আনিলে মানে বেছি পঢ়িব ইচ্ছাও নাযায়, কিমান মানে পঢ়িবা আৰু।
উম' আৰু তোমাৰ আজিকালি হেৰিটো পাৰি হাঁ তোমাৰ- আমাৰ যে তোমাৰ এইটো চচিয়েল মিডিয়াটো পাৰি।
অঁ অঁ সেনেকুৱা হবোটো পাৰি কিন্তু, হয় হয়, আজিকালি বহুত কৰ্চো ওলাইছে।
মোবাইলতে চাব পাৰি আজিকালি, আজিকালিটো- কিছুমানেতো আজিকালি কিতাপ নললেই দেখোন। আমি আমি নিজেই দেখিছো। অনলাইন কি ধুনীয়া ধুনীয়া ক্লাছ কৰে তোমাৰ।
হয় হয়।
অঁ' আৰু কিছুমান তোমাৰ ফ্ৰিটো ফ্ৰিটো তোমাৰ- শিকিব পাৰি। উম পইচা দি কৰিলে অলপ সেই আৰু ভাল। তেই অলপ পঢ়াই দিয়ে যি এইকেইটা আহিব এইকেইটা কৰিবা।
উম উম' হয় হয় হয়। অঁ অঁ তাকেটো এনে- সেইটোৱে মানে ব্যৱসায়ত কিবা মন চন আছে নে নাই তোমাৰ ব্যৱসায় স্যবসায় কৰিব?
আ ব্যৱসায় ব্যৱসায় তোমাৰ চাওঁ যদি চাকৰিটো- কৰি লয় চাওঁ আৰু পিছত যদি হাৰ্ডৱেৰ চাৰ্ডৱেৰ দিব পাৰি এখন।
অঁ' হাৰ্ডৱেৰ কিন্তু ভাল চলে কিন্তু, অঁ আমাৰ ইয়াতো এখন আছে ভাল বহুত ভাল চলে। পইচা মানে তেওঁৰ-
মাটি নাই ঘুৰি তেনেকে।
অঁ' মাটি লাগে কিন্তু দেই।
মাটি, মাটি তোমাৰটো মাত- টি থাকিলে কোনো অঁ কোনোবাদিনাই দিলো হয় মানে।
হয় হয়, মাটি লাগে এইবোৰ কৰোতে।
মাটি নাই মাটি নাই তেনে।
সেটোৱে।
হয়।
অঁ' আৰু সেই আৰু বাকী- পঢ়ি থকা যায়, উম'। বাকী হেৰি মামাহঁতৰ ফালে যোৱা নাই নেকি? মামাহঁতৰ ফালে।
নাই নাই নাই যোৱা নাই।
অ অ' নাই এই যোৱাই নাই ৰবা, এই- পঢ়ি থাকা এইবিলাক সময়ে নহয় আজিকালি, আগতে বহুত বাৰ গৈছিলো মানে তিনিবাৰ মান গৈছিলোৱে বছৰত। চাৰিবাৰ মান, আজিকালি কমি যায়।
মইতো যোৱাই নাই মই সৰুতে যি গৈছিলো।
অ', হয় নেকি?
তাৰ পিছত মই যোৱাই নাই আৰু মানে এ সৰুতে ভাল লাগিছিল। এতিয়া যাই ভাল নালাগে।
উম', এতিয়া মানে ডাঙৰ হ'ল ন আগতে খেলা ধূলা তাতে লগ বন্ধু পাইছিলো খেলিছিলো।
এতিয়াতো তোমাৰ এতিয়া সময় নাই, যাবা কি তোমাৰ এতিয়া মামা মামাহঁতৰ ল'ৰাবিলাকেওটো তোমাৰ সিহঁতেও ক'বাত সোমাইছে সিহঁতেও সোমাই দিব নোৱাৰে।
অ', সেইটো হয়।
এ, কেতিয়াবা তোমাৰ, কিবা প্ৰগ্ৰেম হলে যোৱা যায় আৰু
অ', কেতিয়াবা বিয়া চিয়া মানে কিবা চাদ্ধ তাদ্দ থাকিলে মোৰো সেনেকে যোৱা যায়। বছৰত
অ', মই মাজতে হ'ল আজি তোমাৰ। এক বছৰ মান আগত গৈছিলো। একবছৰ নহয় ছয় মাহ মান আগত। আমাৰ বিয়া আছিল। কিবা মামাহঁতৰ ছোৱালীৰ তাত
অ', বিয়া বাৰু থাকিলে ভাল লাগে কিন্তু পৰিৱেশ চৰিবেশ ন
ভাল লাগে লগ পোৱা যায়, আৰু আগৰ পুৰণি লগ বিলাক পোৱা যায়। অ', কিন্তু এনো বেলেগ তেনেকে মানে লগ পোৱা যায়, আৰু
অ', ঠিক আছে বাৰু বাৰু ঠিক আছে, ভাল লাগে কথা পাতি হয়।